হেল্ল'?
অ', কি কৰি আছা?
হেল্ল'?
কি কৰি আছা?
হেল্ল'?
মই শুনি আছোঁ তুমি মই শুনি আছোঁ তুমি শুনা নাই নেকি?
কোৱা?
কি কৰি আছা?
আছো এনে, তুমি?
আছোঁ এনে, খোৱা লোৱা হ'ল?
অ', খোৱা-লোৱা হ'ল ৰ'বা।
অ', মই ভাবিছো এটা বিশেষ টপিকৰ বিশেষ টপিক এটাক লৈ কথা আলোচনা কৰোঁ নেকি? তুমি কি প্ৰিয় খাদ্য ওপৰতে অলপ আলোচনা কৰোঁ নেকি?
অ', কোৱা ছোন?
অ', তোমাৰ প্ৰিয় খাদ্য কি পিছে?
গান বজাই থৈ দিছি কোনো
অ', কিয় মাতছা তই? পানী পৰি আছে দেখোন।